আকৌ এবাৰ কৰি দিছে
কি কৰিছিলি দহ মিনিটত আছে
অ দচ মিনিট হৈছে বাজিবৰ কাৰণে চাই চাৰিটা দহ মিনিটত আৰে দহ মিনিটত একো নাই মই কৈছো কি আৰু দহ মিনিট আছে চাৰে চাৰিটা বাজিব
আপুনি কিন্তু বেলেগ কথা কৈ দিলে দেই
ওম কেমেৰা কথা নকলো
অ বেলেগ কথা, এতিয়া মোৰ শিৰে শিৰে সেন্দুৰ বিয়পিছে
সেইটো মোৰহে বিয়পিব
তোক মাতি আছে নেকি ভাত খাবলে?
ন হৈছে নেকি?
নাই মই সুধিহে আছো?
অ ঠিকে, ঠিকে সোধিছে হয়
হয় নেকি বাহ
হয় আপুনিচোন মোৰ মনৰ কথা নহয় মোৰ ঘৰৰ কথা খাই গম পাই গ'লে
মহাত্মা আপুনি চিনি নাপায়।
খাই আছো অহ উম বাকী ক
এ দিব ৰ'ব আপোনাক এতিয়া কোবাব
তেনেক নক'ব ও বেয়া লাগে।
আৰু কৈছোৱে খাই আহিবলৈ নাই ন নাই
এ তই কৈ কৰি দিলিচোন মই তো কবই উলাইছিলো
কি কৈ দিলে?
তই কৰি দিলিচোন।
ঔ থ
এতিয়াটো মোৰ ভুল নাই, এতিয়া মই আপোনাক মাৰিম পিটম মই
হ'ব দিয়ক মাৰি ল'ব আৰু।
উম মোক কিয় ভুল বুলি ক'বা আহিছ হে
আপুনি যদি মোক মাৰিয়ে সুখ পায় বোলো সেইটোৱে ঠিক আছে।
হয় নেকি অ তেনেহলে আছো মানে ধন্যবাদ দেই। ধন্যবাদ।
এনে হেৰি পিন্ধিছনে কাণত
হা
কানত পিন্ধি আছ নে হেৰি
নাই নাই কাণত আছে।
অহ, সেইটোয়ে সুধি আছো কাণত আছে নাই।
অ কাণত অ মই শুনিছো কি কাণত পিন্ধা যন্ত্ৰটোৰ কথা কৈ আছে বুলি
অ কাণত পিন্ধা অ নাই নেকি আৰে, মোৰ মোৰ মাতটো শুনি যাব পাৰে ন আংকুলে
এই নাই শুন কানো যো এতিয়া উঠি বনাইছো।
কম্বল উঠে নি
স কি ব হা কি কৈছা? হেল্ল'
অঁ হেল্ল'
আহ কি কৈছা?
এ আমাৰ এছ নামৰ ই কৈ আছে কি গুৱাহাটীৰ মানে আমাৰ জিলাৰ বেষ্ট কিবাগি কৈ আছে।
তই ওচৰত আছোন।
এ মইতো কৈছো, কি আমাৰ এছে যে, এছে আছে যে!
উম!
কিবা কিবি কৈ আছে, মানে ইয়াত লওঁ নে তাত লওঁ।
এনেই এতিয়া এইটো অৱস্থা আছে তোৰ নিচিনা
এতিয়া বোলো শুনা নাপালি।
নাই, তইয়ে কৰি থাকিবি। মেছেজ। আৰু মই শুনা পাম! উম ন!
নাই কৰা, নাই কৰা, সচাঁকে নাই কৰা।
মাৰ খাবি তয়!
এই আপুনি ধুনীয়াকে আহাৰ ল'ক।
কি গ্ৰহণ?
আহাৰ আহাৰ।
আহাৰ গ্ৰহণ, কি আহাৰ গ্ৰহণ কৰিম মই আকৌ?
খাব পাৰিলিহেঁতেন।
আপুনি যে কৰি দিছে।
অ সেইটো মোৰে মানে, সেইকাৰণে মোৰ মানে পস্তাইছো ন অলপ।
দশটা কিনি দিয়া, যাম বজাৰলে।
পস্তাই আছো আপুনি নাজানে?
কিয় ম খাব নোৱাৰিলে তইয়ো খাব নোৱাৰিবি নেকি এতিয়া? হাঁ! হাঁ!
মেচ কাঠিটো।
অ মেচ কাঠিটো অ! কিয় আকৌ, গেছ জ্বলাব লাগে নেকি?
ভাল লাগে ৰাতিটো মাজে মাজে জ্বলাই পেলাই!
হেঁ! হেঁ! হেঁ!
কেতিয়াবা, কেতিয়াবা এনেই থাকে নহয় মেজ! কাঠিটো পাওঁ এনেই এটা জ্বলাই দিওঁ আৰু
এনেকে থাকে ক, ভিজা নাই নেকি? ভিজা আছে যদি ৰ'দত শুকাই দিয়া। যদি ছাতিটো, ভিজা আছে ৰ'দত
নাই। নাই।
তেতিয়া আৰু জ্বলি যাব
নাই নাই নজ্বলে।
জ্বলিবতো একবাৰ চেষ্টাটো কৰিছোৱা।
হয় হয়
হা আকৌ দূৰত ঘুচি গলি। মোৰ কিন্তু এতিয়া খং উঠিয়ে আছে। য়ে তাই।
এ এতিয়া তুমি আৱাছ পাই আ
উম পাই আছো।
কিয় পাই আছা?
পাব লাগে আকৌ অকল মই নহয়।
কিয় পাব লাগে?
মোৰ ইচ্ছা।
কিয় মোৰ ইচ্ছা।
এনে আক' মোৰ ইচ্ছা। ন'হলে কথাটো বেয়া হব নহয়।
ঠিকেই ঠিকেই। এতিয়া মই ধুনীয়াকে কাপোৰ চাপোৰ পিন্ধিম। তাৰপিছত দুটা চটা লম।
উম তাৰপিছত। উম।
লাহেকে ওলাই যাম আৰু সেয়াই মোৰ জীৱন।
সেয়াই জীৱন নেকি!
অ পানীটো ভৰাই লও ৰ। কথাও পাতি থাকো পানীও ভৰাই থাকো।
পাৰিবি জানো?
কিয় নোৱাৰিম আকৌ। মোৰ নিচিনা মোৰ নিচিনা দুইটা কাম একেলগতে কৰা মানুহ আপুনি জীৱনত বিচাৰি নো
অ। আপুনি চুন একদম আকৌ ই কিবা এটা কৰ।
অহ অহ। অই একদম তাকৈ এটাক চিনি পাইছো, এই নকও এই।
আৰু সঁচাকে গম নাপাইছোঁ মই মিছা কোৱা নাই। তু ৰ একবেচ। খাওঁ ন মই।
খেলিব নাপাওঁ।
দে
একদিনেটো বন্ধ পাওঁ।
ত আজি। ৰবিবাৰ নহয়।
ৰবিবাৰ আমাৰ খেলা নহয়।
উম এ আহিব যেন লাগিছে অ
আমাৰ দলত চব একদম ধৰ্ম পালন কৰা মানুহ আছে নহয় সেইকেইটা। তা ককাই ভাই এই দুটাই। অ সেই বিলাকটো হেৰি যাইটো নাজান নেকি দেওবাৰে।
অ বৰষুণতে খেলিব মানে এতিয়া।
অ বৰষুণতো খেলী আৰু ভাল লাগে ন।
নিলেটো তও যাবি।
অ মই যাম হেই যামেই।
যাবিয়ে মানে
যামেই বৰষুণত খেলি কি মজা লাগে তই নাজান বে
পিছলি নাযাওঁ।
নাই নাই নাই পিছলি অলপ অলপ পিছল। হয় বস্তুতো নোহোৱা বুলি নহয় মানে। এতিয়া বহুত বৰষুণ দিয়ে। তাৰপিছত মাটিতো পিচলি যায়।
অ আচ্ছা অলপমেণ্ট নিদিলে নহয়।
একদম শেষখিনিত আৰু।
অ আচ্ছা বুজিছোঁ।
বৰষুণ দিলে এই। যোনটো মাটি কিহয় খেলিবলৈ বেছি ভাগ।
বুজি না পালো' কি ক'লে। নাই শুনা পোৱা বহুত দূৰত আছ
এতিয়া এতিয়া
অহ আহিছে।
আজি মোৰ এই একদম যে দুষ্ট এটা পেটলি হেৰি মোৰ ছাত। টী এজনী আছিল, তাইৰ আজি জন্মদিন।
অ'। এ তোৰ জিমেইল একাউণ্টটো মোৰ তাত আছে ন? মোৰ কেলেণ্ডাৰত আহি চেহা যে থাৰটি থাৰটি নহয়, অ' আজি, আজিয়ে আছে বুলিকে লিখি আছে, লিখা আহি আছে। ছে
আহে ন? নটা বজাত আহিছিল।
অহ।
মই মানে পাহৰি থাকো। শুন
কাক বি দি বোলে।
বিদে, অ' বিদে।
কি হ'ব! অ' মই সেনেকে থৈ দিওঁ মই, যাতে মোৰ নটা বজাত বা বাৰটা বজাত এলাৰ্ম বাজি যে
অ' মই একদিন আগৰ ৰা তি নটা বজাত থওঁ আৰু সেইদিনটো নটা বজাত
মানুহটোৰ হ'লেতোতো তই এলাৰ্মে দি থৈ দিবি।
মেইন মানুহটো হ'লে মই এমাহৰ আগত এসপ্তাহৰ আগত তেনেকে থৈ দিম।
অ' বাহ
নাই মেইন মানুহটোৰ মনত থাকে, তেনেকে এই মোৰ এছ
অ' উম।
মনত আছেতো, কিমান? সাত চেপ্তেম্বৰ অ'।
অ'। ব'হাগ, জেঠ, আহাৰ কি!
বাকীবোৰৰ একো মোৰ মনত নাথাকে।
হ'ব দে।
মস্ত ফালটো মানুহ তই। মস্ত ফালটো মানুহ তই যা, দূৰত যা।
হয়, শুন হেল্ল'।
দূৰত থাক
হেৰি তই ভাত খাই লগে যা ভাতটো খাই ল মই যাওঁ নেকি?
উম হ'ব দে যা তই বাই বাহ